হেল্ল',
কি কৰি আছে?
এয়া মই হেৰিটো। পথাৰলে গৈছিলোঁ। পথাৰ পৰা সিটো ৰিঙ কৰি আছে যে মোৰ।
এই তেনেকুৱা হৈয়ে থাকে চাগে।
অ পথাৰ পৰা আহি পেলায়। মায় আজি চেপাত মাছ কিমান লাগিলে? তাৰ পিছত মাছ কেইটা বোলো গাটো আগত বাছি লম হেৰি পুঠি মাছ।
অ পথাৰ পৰা কিমান সময়ত পালেহি?
পথাৰ পৰা আহি পাই আছো নাই। এদাহ হ'ল এদাহ হ'ল অ। তুমি খোৱা বোৱা কৰিলা।
খোৱা বোৱা নাই কোৱা মই পথাৰলৈ গৈছিলোঁ।
অ,
তাৰপিছত মানুহজনৰ কাম থকা দেখি পেলাই গুছি আহিলোঁ যেনিবা সোনকালে।
অঁ,
হয় আহি পেলাই গাটো গা-পা ধুই, কাপোৰ কানি কেইটা ধুই, চাহ অকন খাই পেলাই বোলো অকন, পৰি লওঁ বিচনাতে।
অ। ল'ৰাটো ঠিকে আছে?
ল'ৰা ঠিকে আছে পানী লাগিছে।
বাবা ঠিকে আছে?
আছে আছে। বতৰটো বা এইকেইদিন অকন ভালেই। অঁ।
ৰন্ধা মেলা কি কৰিলা?
ৰন্ধা মেলা মানে কালি মাংস অকণ আনিছিলে আছিলে তাৰপা মানুহজনে ভাতকেইটা বনালে।
অ। ল'ৱা এই
সেইয়াই। ল'ৰা এই থৈ যাব পৰা হৈছে বাৰু অকমান।
অঁ আমনি কৰা নাই?
আমনি কৱা নাই অঁ।
অঁ কিহে বনালে ভাত?
সেই দিনাখন অকণমান আমনি কৰিছিলে এতিয়া অকণ বুজি পাইছে আও।
অ। বাপেক থাকিলে আমনি নকয়ে চাগে?
নকয়ে আও তো যে মোবাইলটো দি থ'লে অকণমান শান্তকে থাকে।
অঁ। ভাত কিহে বনালে?
ভাত হেই কালি মাংস অকণ আছিলে যে সেয়াই আকৌ মোলৈকো থৈ গৈছে।
অঁ। এতিয়া মানুহটো কামলে গ'ল?
মানুহজন কামলে গ'ল অ।
অঁ।
কাইলৈ মানে আপোনাৰ বিয়া এখন আছে লৈ থোৱা আছে। আকৌ, সময়ত উলিয়াই নিদিলে হেৰি হয় যে।
কথা শুনিব লগীয়া হ'ব।
অ মানুহৰ কথা শুনিবলগীয়া হয়। মালিকৰ কথা শুনি আহ মালিকও কথা শুনিব লাগে। তাৰপিছত আকৌ আপোনাৰ ধৰি লওক গৃহস্থ ত ঘ‌ও কথা শুনিব লাগে।
হয় হয়।
তাৰপা আপোনালোকৰ ভাত পানী?
বতৰতো জাক আকৌ বৰষুণ দিলে তোক খোৱালে নহলে বৰ খাল নহয় ক।
অ আও হেই এইকেইদিন বতৰটো বৰ ভাল
অঁ।
বতৰতো এইকেদিন বাও পথাৰত থাকিবলৈ অকমান ভাল দিছে।
অ অ ধুনীয়া বতৰ দিছে দেই। দেৰিলেকে থাকিব পৰা হয়, আমি সেই দেৰিলৈকে নোৱাৰা মানে ৰাতিপুৱা সোনকালে যাওঁযে। চাৰিটামান বজাত গুচি যাওঁ আও। তাৰপিছত এই সোনকালে চিঙো, আকৌ ৰন্ধা বঢ়াও কথা থাকে যে।
হয় হয়। আৰু মানুহজনো কামলৈ যাব লাগে দিয়কচোন।
উম। পথাৰতে লাগি আছে বাও সেই খোৱাও। তাৰপাছতে ছোৱালীজনী আছে তাই মোৰ বাৰু সেয়ে অকণমান ৰেহায়েই বাকীকেইজনী আকৌ নাই যে মানুহ ৰান্ধিবলৈ
উম-উম।
মোৰ ছোৱালীয়ে ৰান্ধি মেলি থৈছে বাৰু।
মোৰ এই নহয় অঁ নহয় অকমান কিবা এটা কৰি থলেও পথাৰ পৰা আহি আপোনাৰ ভাগৰ লাগে নহয়
ভাগৰ লাগে, ভাগৰ লাগে মোৰ যে এতিয়া ঠাই ঘৰবোৰ অঁতাবলৈ মন যোৱা নাইকিয়া ন পাওঁ আৰু বতৰো বেয়া আজি
অঁ-অঁ।
এ চোতাল-চোতাল বৰ চাফা হৈ আছে। বৰষুণ আহিছে অঁ তাকেহে বতৰটো দেখিছানে?
তাকেহে পায়, কিনো কৰিছে বতৰটো আৰু
আমি বৰষুণত তিকিবলৈ নাপালোঁ বাৰু।
অঁ। অঁ
বৰষুণ নিদিয়ে নদি দিনে ঘৰ পালোহি।
মোৰ সেই অকণমান টাইম থাকিলো হয়, আকৌ মানুহজন কামলৈ নগলেও নহয়-নহয়।
অঁ কিমান মান দিছিলে বোকা?
বোকা আপোনাৰ দুবিঘামান দিছিলে।
অঁ আমাৰ আকৌ হেৰি প্ৰায় চাৰি বিঘা ওচৰা-ওচৰি হ'ব দুবিঘা মান ৰুলোঁ, দুবিঘা থৈ আহিলো কালিলৈ আকৌ তেনেকে সোনকালে গৈ ৰুম গে আৰু
অঁ নহবা উপায়ো নাই নহয় দিয়ক চোন। আৰু একেদিনাখনে ইমান কষ্ট
অঁ ইমান কষ্ট কৰিবলৈ দক দৰকাৰ নাই নহয়, চবৰে ইমান বোকা নাই দিয়া এতিয়াই।
অঁ-অঁ।
এ আমাৰ এইফালে আকৌ হেই আমি গোটেই মানুহখিনি গোট খাই লৈছোঁ, পাঁচজনী মান গোট খাই লৈছোঁ।
অঁ তেনেকে হলে ভাল। আমাৰ এইফালেও তেনেকেই গৈছোঁ বাৰু।
অঁ-অঁ এইবোৰ মানুহবোৰ আগতে এনেকুৱা একটা এটা আছিলে নে আহ মাজত নাইকিয়া হৈছিলে তাৰপিছত এইবাৰ আমি দেখুৱাইছো নহয় মানুহবিলাকে ভাবিছে অ আমি বিলাক দেখোন তেনেকে ৰুলে দেখোন ধুনীয়া হ'ব দেখোন।
অঁ সচাকে ভালো লাগে, আপোনাৰ ৰুইও ভাল লাগে।
মাটি যাক কেনি গৈছে কবই নোৱাৰি।
অঁ সচাকে পায়।
উম সোনকালে গ'লে সেইটোৱেই ভাল আৰু এতিয়া এই বৰষুণ দিলে আমি ঘৰলৈ গুচি আহিলো নাই বৰ বৰষুণ দিয়া আগত বা ৰ'দ দিলেও সোনকালে গুচি আহিব পাৰোঁ।
উম সেইকাৰণে ভাল যেনিবা সোনকালে আৰু ৰাতিপুৱা সময়কণ আপোনাৰ টুটৈও নহয়
অঁ
পিছবেলালেহে নোটুটে
নুতোতে উম, এক কেলেংকীয়া দিবলৈ দৰকাৰ নাই নহয় আজিকালি।
উম উম আৰু এতিয়া আপ পোনাৰ ধৰি লওক কষ্টতো ইমান নহয় এনোক
অ মাটি ৰুই আহিছো যে এতিয়া অনুভৱ নহয় আৰু পিছবেলালে
উম উম
তেনেকুৱা
বাকী পথাৰত কিবা খোৱা বোৱা কৰিলে নে
খালো হেই চাহ খালো এই ডাঙৰ ডাঙৰ বেদে চাহে আনিছিলে তাৰ পাছতে আকৌ বুট ভাজি নিছিলে বইল কৰি এ পথাত সেইবোৰ লঘু আহাৰেই খাব লাগে খালে তোমাৰ সেই গাটো লঘু হৈ থাকে নহয় ৰু ৰুবলে ভাল
উম উম
এই গধুৰকে ৰুলে মানে গা খাই লোৱাৰ পাছত তোমাৰ গাটো গধুৰ হয় একো কাম কৰিবলে মন নাযায় ভাগৰ ভাগৰ লাগে
উম সেইটো হয়েও
মই যে খোৱাৰ পিছত একো কামেই কৰিব নোৱাৰো মই হেতুকে খোৱাৰ আগত কাম বন কৰি আজৰি হৈ লম একেবাৰে আও খাই যাম আও কাঁহী বাতি চাহি বাতি ধুই মেলি লাহেকে অকনমান জীয়াইহে লওঁ
অ খাই ভাত পানী এতিয়া খাই দিয়াৰ পিছতে ভাগৰ লাগে
অ
একো কৰিবলে মন নাযায় মো খোৱা নাই বাৰু মানে ভাত সোনকালে নাখাও যে অকমান লাহেকাহে খাম
অ মই গা পা ধুই হোৱালে খাবলে আজৰি হ'মগৈ আও
অ হেৰি কি বুলি কয় বতৰতো মানে বৰষুণজাক আহিছে যদিও কোৱা গৰম এটা উঠি আছে
গৰম এটা উঠি আছে তাকেহে আকৌ পানী এটা উঠাবগে নে কি
তাকেহে পাই আমাৰো পথাৰ আমাৰো পথাৰখন অলমান দূৰণি যে গৈ গৈ ভাগৰ লাগে অ
অ এ দুৱণি হলে সেইটোৱে বৰ কষ্ট ও যোৱা অহা যোৱা কৰাটোৱে
ওচৰত হলে ভাল
অ ওচৰত হলে ভাল হয়
দূৰণি হলে মানে আপোনাক গৈ পাওঁতে ভাগৰ লাগে অকণ বহি নললে মাতিলে যাবই নাই বাকী ছোৱালী ল'ৰা ঘৰতে আছে আজি
লৰা টিউচন গ'ল লৰা এবাৰ মেট্ৰিক দিব যে
অ
টিউচনলে গ'ল এতিয়া আকৌ, ছোৱালীও আকৌ তাই হেই ল'ৰা ছোৱালী দুটামানক, পঢ়োৱাই তাইও হেই তাত এইবেলাতে কৰি থৈ আহোগে বুলি ভাবিছে!
অ
আবেলি বেলা অকমান হেৰি দৌৰিবলে যায় অকনমান এইবাৰ পুলিচ চুলিচত? কিবা এপ্লাই কৰিছে সপায়, কৰিব নে কি?
অ, হক দিয়ক কৰিব লাগে পায়?
এনেই থকাতকে?
উম আজিকালি নিজে একো এটা কৰিব নোৱাৰিলে লাভ নাই অ
এ লাভ নাই লাভ নাই আজিকালি এ? এ মানে এ হেৰিয়ে হওক লা ফৰ্থ গ্ৰেডে হওক লাগিলে তোমা চাকৰি এটা? টা নহলে চলিবলে বহুত টান হৈছে জানা নাই
উম
আমাৰ দিন লেখীয়া আগতে যেনেকুৱা আছিলে নহয়, তোমা ইঘৰৰ পা সিঘৰলে ধৰা ইটো নিয়া সিটো নিয়া! আজিকালি কোনোৱে কাৰো ঘৰত একো বস্তু এট টা বিচাৰি নাযায়?
উম আৰু হেই কি বুলি কয় আপোনাৰ? আজিকালি পাঁচশ টকা এটা লৈ গ'লে ঘৰৰ বস্তু,
মই এতিয়া হেই গাটো ধুই পেলায় আকৌ চাহ একাপ গাখীৰ আছে যে ঘৰতে চাহ একাপ বনাই খাই পেলাই বোলো অকণমান ৰেষ্ট লৈ পেলাইহে ভাত খাম! আৰু একেবাৰে খাম আও ইমান ভোক চোক নাই লগা,
অঁ, অঁ ময়ো সেই আহি চাহ অকন খালোহি পথা পা আহি,
অঁ বতটো এনেকুৱা হলে ৰভা দিও বেয়া, পাব নহয়
অঁ, বেয়া পোৱা ৰভা মানে আপোনাৰ টিং দি থোৱা আছে! কাপোৰ মাৰিবলে আছে,
অঁ, তিঁতি- তিতিঁ,
উম লৱা এটা একদম কি ক'ব আপোনাৰ দুষ্ট মানে?
অঁ
এক ছেকেণ্ড ৰখি নাথাকে! এতিয়া লাঠি টোকন লৈ ঘুৰি ফুৰিছে গম পাই নে?
অঁ, বৰষুণ দিয়া দেখি ছাগে বাহিৰলে যাবলে লাগে তাক, চাগে অঁ, বৰষুণত তিতিবলে নিদিবা পায় পানী লগা হ'ব আকৌ,
এ তাৰ দেহাটো অকণ বেয়া হৈয়ে আছে? অঁ পানী লাগিছে?
হেৰি নহয় পথাৰ কেদিনত তোমালোকৰ এতিয়া আকৌ অসুখ হলে অকমান দিগদাৰ হ'ব হব নহয়?
উম উপায়ো নাই হলৌও হলৌও নো কি ক'ব ল'ৰা ছোৱালী যিমান বেমাৰ হ'লৌও একো আপোনাৰ, শান্তিয়ে নেথাকে ৰখি,
অঁ, হয় ল'ৰা ছোৱালীয়ে আ অকমান ভাল পালে কত ৰৈ থাকিব বাও
উম এতিয়া ইমান পানী লাগিছে যদিও সি ইমান পানী লাগিছে যদিও সি একদম,
ল'ৰা ছোৱালীয়ে হাঁহিলে হাঁহিবা ল'ৰা ছোৱালীয়ে কান্দিলে কান্দিবা,
ঠিক আছে তেতিয়াহ'লে মই হেৰি কৰো গা ধোওঁ
অঁ ঠিক আছে ধোৱক অঁ!